হেল্ল'
কি কৰিছা?
এইয়া নাচি আছো, তুমি?
তুমি যে এনি টাইম নাচিয়ে থাকা কেলে বাও
এ এনেই নাচিব ভাল লাগে আক সেইকাৰণে নাচি থাকো।
উম নাচনী পখিলা
কেইটো তুমি কি কৰি আছা?
মই ভালে দিয়া যেনে তেনে শুই উঠিছো মানে গা ভাল নহয় কালি পুৰা জ্বৰ
আজি অকন ভাল পাইছো সেইকাৰণে ওলাই আহিলো অকমান।
অ অ, ঠিকে আছে ঠিকে আছে। ঘুৰিব লাগে তেতিয়া বেমাৰ পাতি তি নহয় আৰু।
হয় হয় কালি ওলাবই পৰা নাই ঘৰৰ পৰা বিছনাৰ পৰাই উঠা নাই কালি মই।
অ।
আজি যেনে তেনে উঠিছো আৰু।
অ। ভাত পানী খালা?
উম খালো অকনমান।
অ।
উম, বাকী কোৱা খবৰ খাতি ভাল?
ভাল ভাল। কতনো বেয়া হ'ব মোৰ চব আহ খবৰ খাটি ভালে থাকে সদায়। তোমাৰ টো হা?
ছাগলী কেইজনী।
অ ছাগলীকেইজনী অ ছাগলীকেইজনী ভালেই আৰু ঘাঁহ খাই আছে পুৰা।
ঠিকে আছে দিয়া, ঠিকে আছে।
উম।
পিছে সেইদিনাখন যে আমাৰ ঘৰলৈ অহা কথা মানুহজনী নাহিলা কেলে মানে?
অ সেইদিনাখন, এই কি কবা আৰু পইচা নিমিলিল নহয়। সেইকাৰণে নগ'লো আ
তোমাৰ তোমাৰ পইচা কেতিয়াও নিমিলে তোমাৰ।
তাকেতো তোমাক কৈছিলো মই দিবা বুলি।
ডেইলি এটা ডেইলি এটা এটা বাহানা থাকে তোমাৰ।
তুমি পঠিয়াই দিবাচোন একহাজাৰ টকা মান তেতিয়া যাম দিয়া।
ইচ ইচ আৰু কিবা, এহেজাৰ টকা মোৰ গছতহে লাগিছে চিঙি পেলাই দি পঠিয়াম।
অ তাকেইতো। তাকে মোৰ পইচা চইচা নাই নহয় আৰু গৰীব মানুহ, কি কবা আৰু। সেইকাৰণে তোমাকে সুধিলো আৰু।
হয় হয়।
দিবা ধাৰলৈ পিছত এ একবছৰ নহলে একমাহ কি বুলি কয় দছ মাহৰ পিছত ঘূৰাই দিম আৰু।
হ'ব নালাগে নেকি হ'ব দিয়া ময়ে তোমাৰ ঘৰলৈ যাম লাগিলে তুমি নালাগে আহিব দিয়া।
উম হ'ব হ'ব।
পঞ্চাশ টকাৰ পঞ্চাশ টকা আপ ডাউনৰ ৰাস্তাত তোমাক মই এক হেজাৰ টকা দিব লাগে। হেনে।
তাকেই।
কথা কবলে আহিছা।
তাকেইতো। এ সেইদিনাখন তুমি যে কৈছিলা কি বুলি কয়, হা হা?
বাকী নশ পঞ্চাশ টকা কি কৰা কি ধান্দাত আছিলা, কি কৰিবানো?
এ তেতিয়া কাপোৰ কিনি কাপোৰ চাপোৰ কিনিলো হয় আৰু।
কি কিনিলা হয়?
কি কিনিলো হয় আৰু এ কি বুলি কয় হা, তাকেতো, পাহৰিলো নহয় কি কিনিম।
তাকে। হৈছে দিয়া তোমাৰ তোমাৰ হৈছে আৰু।
অ, ইমান মহ ওলাইছে ঔ বাপৰে।
একো নাই ধুনীয়া ছোৱালী যে খাবই অকমান।
তাকেহে, এ সেইদিনাখন তুমি যে কৈছিলা কি বুলি কয় মেখেলা চাদৰ কিনিম বুলি
মই মেখেলা চাদৰ
নহয় মানে, তোম এই লাগে বুলি কৈছিলা আকৌ তুমি।
অ, বোৱা।
অ, বোৱা বোৱা।
অ, বোৱা কথা কৈছিলোঁ অ,
উম সেইটিয়ে আৰু। মানে আছে কেইযোৰমান, বুই থোৱা আছে আৰু।
সেইটোৱে, কেইযোৰ?
যদি সেইকেইযোৰ পচন্দ নহয় আকৌ অৰ্ডাৰ দি থৈ যাবা বেলেগ বোৱাই দিম।
তুমি বোৱা নে বেলেগে?
এ মই মইয়ো বওঁ আৰু বেলেগকো দিওঁ।
বুবলে। অ, জানো জানো সেইকাৰণেতো এইটোৱে কাপোৰৰ বিজনেচ কৰি আছোঁ আকৌ মই।
সেয়াই, আকৌ আকৌ কিছুমান পইচা নাই দেই, আহিবলে।
অ, হয় নেকি?
ফকতিয়া কথা কিছুমান কোৱা আৰু ন। এফালে বিজনেচ চলি আছে তাইৰ আকৌ তাইৰ আকৌ
সেইকেইটা আ টকা, ভগাবলৈকে নাতে।
আইও হ'ব হ'ব, ইমান ফেকিব নালাগে দিয়া।
সেইটোহেই আৰু, ক'বা কিনা যদ দি ন।
অকে মই কম দিয়া।
উম, আৰু কাৰোবাক লাগিলেও কৈ দিবা আৰু।
আচ্ছা, দাম, দাম, দাম?
দামটো, চিম্পুল যে অলপ কমেই আৰু।
কোৱাচোন তথাপিও আপুনি কিমান কয় এতিয়া।
অ, মই চিম্পুল যে ধৰি লোৱা ছয়শ মান হ'ব আৰু।
আক' ধৰি লোৱা বেছি যদি ষ্টাইলৰতো লাগে সেইযোৰৰ দাম আছে।
অ', তোমাৰ ছোৱালী মানুহৰ মেখেলা-চাদৰবোৰ এইবিলাক কিবা বস্তু ইমান দাম কেলে বাউ আমাৰ ল'ৰাবিলাকৰে ভাল।
উম, সেইটোত দাম হ'বই ন এনেও হ'ব দাম।
আমাৰ যেনেকে পেণ্ট
দাম নোহোৱা কথায়ে নাহে আৰু। তাতে বোৱা চাদৰ-মেখেলা ভবাচোন, হাতেৰে বোৱা।
হয় হয় কৃষ্ণ মানে ভৰিতো নুবুয়ে এনেও হাতে দিয়ে বুয়ে দিয়া।
অ সেইটোৱেতো হাতেদি বোৱে দেখিতো ইমান দাম।
হয় হয়
লৈ যদি কবা দেই, আছে মানে তিনিযোৰ মান আছে। চিম্পুলো আছে আকৌ কি বুলি কয় ডিজাইনৰো আছে।
তাতে লাগিলে
কম দিয়া আমাৰ তোমাক, অকে মই কম বাৰু।
উম কৈ দিবা, কৈ দিবা। তেতিয়াহে মোৰ বিক্ৰী হ'ব নহ'লে নহ'ব আৰু। নহ'লে এনেই গেলি পচি যাবগে আৰু কাপোৰযোৰ।
কয়হে
অ থৈ দিওঁ তে বেয়া হৈ যাবা নহয়।
গেলি পচি নাযায় দিয়া লৈ আহিম কেইদিনমানৰ পিছত, ফ্ৰীতে দি দিবা।
ফ্ৰীতে দিব নোৱাৰি, হে অলপ কমকে
নিজৰ বুলি হেৰিতো তোমাৰ ডিচকাউন্টটো পালে ভাল লাগিলে।
অ অলপ কমাই দিব পাৰি আৰু ইমানো কমাই দিব নোৱাৰি দেই।
ডিছকাউণ্ট ডিছকাউণ্ট এই গৰু কেলেই চিঞৰি আছো।
এই বিক্ৰী কৰি দিয়া গৰুটো।
ই আমাৰ নহয় আকৌ বেলেগৰ হে।
অ বেলেগৰ হে নেকি। নহ'লে গৰুটো নি পেলাই ঘৰত সোমাই থৈ দিয়া গৈ আৰু। যাৰ গৰু হয় সি বিচাৰি থাকিব আৰু।
হয় হয় তাৰপিছত কব গৰু চৰ বুলি মই গাঁৱত
একো নহয় দিয়া গৰু চোৰ বুলি হে ক'ব আৰু থৰিনা বেলেগ ক'ব।
অ অ ন বুদ্ধি। বুদ্ধি ভাল দিয়া তুমি বাৰু দেই।
উম মই বুদ্ধি দিব জানো আকৌ দেই, মই ভাল ভাল বুদ্ধি দিব জানো। বুদ্ধি লাগে যদি মোৰ ওচৰত আহিবা দেই।
নালাগে নালাগে মোক এইবিলাক বুদ্ধি খোৱা মা খাব নালাগে অ আই।
তাকেটো। বতৰ কেনেকুৱা?
বতৰ বৰ গৰমো ও মূৰ-সুৰ বেয়া কৰি দিছে।
অ আমাৰ ইয়াত আকৌ বহুত ঠাণ্ডা।
সঁচাকে নি?
ইমান ঠাণ্ডা নহয় ক'বই নালাগে আৰু।
গম পাইছো মই গৈছিলো বাৰু অকমান আগত ঠাণ্ডাতে। মানে আমাৰ আমাৰ যে দলং খন পাৰ
হা?
দলংখন দলংখন পাৰ পাৰ কৰিছো ইফালে ইফালে গৰম এইফালে ঠাণ্ডা আমাৰ ফালে গৰম।
অ।
অনুভৱ কইছো মানে।
অ',
তাকে।
তাকেহ।
ভাত-পানী খালে নে নাই আজি?
হা, হা।
ভাত-পানী খালা?
ভাত-পানী দবাই দিলো, গাহৰি মাংস।
বা', অকলে গলে না।
অ', তুমি কিহৰ
অ', দালি, ভাজি, ভাত।
অ', দালি, ভাজি। মাংস নাখালা মানে?
দুখীয়া মানুহ ভাই তুমি। কিয়া বুলি কৈ গাহৰি মাংস খোৱা। আমি চাপ ব্ৰইলাৰ, আমি ব্ৰইলাৰ কিনিবলৈ পইচা নাই।
অ', হয় নেকি?
খাবা, খাবা। চব বইলাৰো খাবা, গাহৰিও খাবা আৰু কি বুলি কয় ছাগলী, খাহী।
পইচা। পইচাটো তুমি মাৰি দিয়া। মই ইস্কেনাৰটো পঠিয়াই আছোঁ হোৱাটছএপত, হা।
অ', হ'ব, হ'ব পঠিয়াই দি দিয়াহ।
ভাল ছোৱালী। সেইটো ভাল ছোৱালী পালে কি লাগে আৰু জিবনত।
অ, মাই স্কুলতছ।
ইস্কুলত, ইমান দেৰিলে ইস
এ, টিছাৰ কৰে। অ', এ এক্সট্ৰা ক্লাছ চলি আছে।
হে, হে।
এক্সট্ৰা ক্লাছ চলি আছে।
অ, অ।
ইনেকুৱা কথা।
এই হ'ব, মই তোমাৰ পিছত ফোন কৰিম। অকমান দৌৰোঁ, লগৰকেইটা আহিছে। বাই, বাই।